পৰু পৰি
হেল্ল'
হেল্ল' নমস্কাৰ সু দুপৰীয়া
হয় নমস্কাৰ সু দুপৰীয়া
হয় খোৱা বোৱা কাৰ্যসূচী ভাগ হ'লনে?
নাই নাই নাই নাই মই উঠা অলপ পলম আপোনালোক সকলো গিয়াতই মই অলপ উঠা পলম হয় সেইবাবে, মই অলপ অলপ বাহিৰত তেনেকে বহি আছো।
ন হয় খোৱা বোৱা হ'ল মোৰ মানে আপোনাক লৈ মনত কিছুমান সন্দেহ আছিলে মানে কিছুমান কুণ্ঠাবোধ আছিলে যিবোৰ মই আপোনাৰ আগত ব্যক্ত কৰিব বিচাৰোঁ।
হয় হয় ব্যক্ত কৰকচোন
হয় তাহানিৰ মানে যোনটো ৰাক্ষস কুলৰ আপোনাৰ দেৱতা ৰাক্ষস কুলৰ যোনজন, আপোনাৰ ৰাৱণ আছিলে ৰাৱণৰ ভাতৃ কুম্ভকৰ্ণ
হয় হয় হয় হয়
তেখেতৰ মানে ব্ৰংশানুক্ৰমিকভাৱে তেখেতৰ পিছত কোনোবা তাৰ পিছত কোনোবা তাৰ পিছত আমাৰ স্বৰ্গীয় লোহাই শইকীয়া তাৰপিছত নোহাই শইকীয়া তাৰপিছত কৰি শইকীয়া এই তেনেদৰে আপোনাৰ জন্ম হল বুলি মানে বহু মানুহে অনুমান কৰে বা, কিছুমান ভুৱা তথ্যও থাকিব পাৰে সামাজিক মাধ্যমত
হয় আপোনাৰ কথাবিলাক মই বুজিব পাৰিছো বাৰু মানে সেইটো হয়তো সেইটো ভালকে ময়ও নাজানিম কিন্তু সময় সাপেক্ষে লগে লগে মানে মানুহৰ কিছুমান স্বভাৱ চৰিত্ৰ সলনি হৈ আ
আৰু এইটো স্বভাব মোৰ এতিয়া এতিয়াৰ নহয় এইটো মোৰ আগৰ পৰাই এইটো মই কি কাৰণে হয় মই নাজানো হয়তো মই কুম্ভকৰ্ণৰ বংশধৰো হ'ব নহলে মই বেলেগ কিবাও হ'ব পাৰো, কিন্তু মই ইমান সেইটো বিষয়ে জ্ঞাত নহয়।
তে যদি আমি কবলৈ যাওঁ, আপুনি যদি এটা আপোনাৰ এটা ধৰক সৈন্যৰ দল। প্ৰস্তুত কৰে, যেনেকে ধৰক বিতুপন কলিতাৰ ঘৰত এটা সূন্যৰ দল আছে।
হয়।
তেনেদৰে এটা সৈন্যৰ দল প্ৰস্তুত কৰি, যদি আপুনি শ্ৰীলংকাৰ ওপৰত আক্ৰমণ চলাই যে। সেইখন মোৰ পূৰ্বপুৰুষ ৰাৱণৰ বংশৰ এখন ৰাজ্য বুলি এইখন এতিয়া মোক লাগিব, মোক গতাই দিয়ক বুলি আপুনি কিবা ভাবি ছে নেকি? এনেকুৱা পৰিকল্পনা কিছুমান লৈছে নেকি হাতত।
নাই নাই নাই নাই, মই এতিয়ালৈকে তেনেকুৱা ধৰণৰ একো পৰিকল্পনা মই ভবা না ভবা নাই, কিন্তু আপুনি যিটো আপুনি মানে এটা মোক উপদেশ দিলে বা মই সেইটো কাৰণে চেষ্টা কৰিম যাতে কিবা এটা আপুনি ভবাৰ দৰেই মই কৰিব পাৰোঁ।
হয়, আপুনি মানে এই সন্দৰ্ভত আপোনাৰ ওচৰত কিছু আপোনাৰ সুবিধাও আছে, যেনে ধৰক আ আপোনাৰ এজন ভাই আছে। যেনে আমাৰ ই পেটুৱা শইকীয়া বুলি তেখেতক কওঁ। আপোনাৰ যুদ্ধ ক্ষেত্ৰত মানে তেখেতেও আপোনাক যথেষ্টখিনি সহায় কৰিব বুলি মই ভাবোঁ।
হয়, ঘটুকচ এতিয়া মোৰ বৰ্তমান ওচৰতে আছে।
হয়।
তেখেতে অলপ এনেকে কৰ্মব্যস্ততাৰ মাজতে মোৰ ওচৰত এনেকে অকমান আহি ৰৈছেহি, জিৰাইছেহি।
হয়।
হয়
হয়, তেখেতৰ এজন ভাতৃও আছে। যি আপোনাৰ বহু সময় ধৰি স্নান নকৰে।
অঁ, তেওঁ তেওঁৰ এজন ভাতৃও আছে যি ৰুক্মিনী সদৃশ। দেখাই-শুনাই কথাই-বতৰাই হয়, হয়।
তেখেতে মই শুনা পোৱা মতে, বহু সময় ধৰি আপোনাৰ ব্ৰাছ নকৰে মুখত সেয়েহে যদি আপুনি তেখেতক লৈ যায়, ফা চাউণ্ডটো তেখেতৰ মুখৰ পৰা উলিয়াই দিয়ে। হয়তো বহুতো লংকাবাসী সৈন্য তাতে বিহুজ হৈ পৰিব। তাতো আপোনাৰ কিছু সুবিধা হ'ব এই ক্ষেত্ৰতো।
হয়, হয়, হয়, হয়, কথাটো ময়ো লক্ষ্য নকৰা নহয় যিহেতু তেখেতলোকে মানে ইমান, যি নহওক স্বাস্থ্যটোৰ প্ৰতি অলপ মানুহে ধ্যান দিব লাগে আৰু নিজৰ অলপ চাফ চিকুণকে থাকিব লাগে মানুহ, কিন্তু তেখেতৰ ফালৰ প্ৰায় এই-এইবোৰ এইবোৰ মানে একেবাৰে দেখিবলৈ পোৱা নাযায় কিয়নো, তেখেতে দাঁত ব্ৰাছ নকৰে একেবাৰে নকৰে। দাঁত মঞ্জন নকৰে।
হয়, হয় কিন্তু মই আপোনাক এটা উপদেশ দিওঁ এই মুহূৰ্ত মুঠতে হয়।
কওক।
আপোনাৰ জোনজন একেবাৰে নিজৰ ভাতৃ আপোনাৰ জোনজন আপোনাৰ তেজৰ সম্পৰ্কিত ভাত ভাতৃ বা কনিষ্ঠ ভাতৃ যি বলু শইকীয়া। বা নিৰান্নব্বৈ বা বিভিন্ন নামেৰে জনাজাত, কিন্তু তেখেতক আপুনি কোনো কাৰণতে যুদ্ধ ক্ষেত্ৰলৈ লৈ নাযায়। তেখেতে হয়, যিটো আপোনাৰ মুক্ত অগ্নি হয় হয়, যিটো আপোনাৰ মুক্ত অগ্নি নামৰ ক্ৰীড়া আছে ধৰক ইংৰাজীত যদি আমি ক'বলৈ যাওঁ ফ্ৰী ফায়াৰ বুলি, সেই মুক্ত অগ্নি খেলখনত মানে তেখেত পাৰ্গত যদিও তেখেত এতিয়াও মানে বহু শিকিবলৈ বাকী আছে, তেখেতে যদি প্ৰকৃত লাইফত বা প্ৰকৃত দৈনন্দিন জীৱনত যদি সেই আপোনাৰ ভিডিঅ' গেমৰ কাম ক-কাম কাজখিনি কৰিবলৈ যায় তেখেতে হয়তো তাতে বেহুচ হৈ সৰি পৰিব।
হয়।
হয়। মই সেইবাবেই তেখেতক আপোনাৰ যুদ্ধক্ষেত্ৰলৈ লৈ যোৱাটো নিবিচাৰোঁ আপুনি কি ক'বই সুন্দৰবাদ।
আপুনি একেবাৰে তাৰমানে ভাল সিদ্ধান্তই লৈছে মানে ভাল কথ কৈছে-। টো নাম আৰু আপুনি যেনে ধৰে মোক কলে কথাকেইটা আৰু একো নোহোৱা কথাও নহয় হয়। সেইটো কাৰণে আপোনাৰ চিন্তাধাৰা আপোনাৰ ভাবক মই সন্মান কৰিছো।
হয়। কিন্তু এই ক্ষেত্ৰত কিন্তু আপোনাৰ পিতৃ দেবক যদি আপুনি সহায় ভাগে সহায় বিচাৰে তেখেতে কিন্তু আপোনাক যথেষ্টখিনি সহায় কৰিব বুলি ভাবোঁ, মই ভাবো তেখেতৰ ওচৰত যিটো আপোনাৰ দম আছে। যিটো আপোনাৰ শক্তি আছে। ৰাসত যিটো তেওঁ কংসৰ অভিনয় কৰে হয়তো তেওঁ অকলেই গোটেই শ্ৰীলংকা জয় কৰি আপোনাৰ হাতত গতাই দিব। কিন্তু তেখেতে হয়তো বৰ্তমান এই কাম কৰিবলৈ আপোনাৰ বাবে নাযাব তেখেতে দশটো বৰ্তমান ব্যস্ত আছে বিভিন্ন কাম কাজত
হয় হয়।
হয়।
তেখেতে গিৰাই দিওঁ বুলি ভাবিলে শ্ৰীলংকা একে ঘোচাতে গিৰাই দিব পাৰিব, কিন্তু হ'লেও মানে কি হয় মোৰ পিতৃ দেৱৰ মানে কৰ্মব্যস্থতাৰ মাজত থকা মানুহ হয়। ৰাতিপুৱাৰ পৰা ৰাতিলৈকো এতিয়াও আহৰি নাপায় সেইটো কোৱানাই মানে তেখেতক ক'বলৈও মোৰ অলপ অলপ মানে দুখিত হোৱাৰ নিচিনা
যিহেতু তেওঁৰ নিজৰ কৰ্ম এৰি মোৰ এনেকুৱা ধৰণৰ কাৰ্যত তেওঁ সহায় কৰিবলে ভালো পাব। কিন্তু হ'লেও মই বুজি পাব লাগিব যে তেখেতৰ ব্যস্ততা আৰু কাম বিলাক।
হয় হয়। আপুনি যদি এনেকুৱা এটা সু কাম কৰিবলৈ যায় তেন্তে তাৰ আগত এটি অচমেট যজ্ঞৰ আপুনি আয়োজন কৰিব তাত এটা আপুনি ঘোঁৰা ৰাখিব যিহেতু আমাৰ অঞ্চলত দুটা বনৰীয়া ঘোঁৰা আছেই। তাৰে এটাক আপুনি ধৰি আনি এই যজ্ঞ ভাগৰ কাম কাৰ্যসূচীভাগ আৰম্ভ কৰে আপুনি ঘোঁৰাত উঠি পাইছেনে? ঘোঁৰা চালক আপুনি এজন হয়নে?
হয় হয় মই ঘোঁৰাত উঠি পাইছো মই বহুত আগতে দূৰ দূৰণিলকে যেনেকে যিহেতু জানে আপুনি পুৰণিকলীয়া মানুহে আমি আগৰ দিনত আমি বিলাক যান্ত্ৰিক ব্যৱস্থাৰ য অলপ মান ব্যৱহাৰ কৰা নাছিলো কি যিহেতু মোৰ আপুনি জানে মোৰ লগত এটা ঘোঁৰা আছিলে ডাবল এক্সেল চাইজৰ। আৰু সেই ঘোঁৰাটোতে উঠি মই গোটেই দেশ বিদেশ চব ভ্ৰমণ কৰিলোঁ। দুবাৰকে মই শ্ৰীলংকা গৈছো দুবাৰমান মই লণ্ডনলৈও গৈছো। মই চব চব জেগা মই মানে লৈ গৈছো। ধৰক এতিয়া কেইদিনমানৰ আগত ঘূৰা ত মানে দেহা দে দেহাবসান ঘটিলে।
হয়। মই মানে সুধিব বিচাৰো এই সন্দৰ্ভতে আপুনি এটা কথা যেতিয়া আমি শুনাও আমাৰ এই লাচিত বৰফুকনত থা তেখেত এজন প্ৰসিদ্ধ ঘোঁৰা চালক আছে তেখেতে এখন সৰু সুৰা বহুত সৰু সুৰা এখন নদী তেখেতে একে জাপতে ঘূৰাাৰে পাৰ গৈছিল। আপুনিও ঠিক তেনেদৰে ভাৰত মহাসাগৰ কেনেদৰে অতিক্ৰম কৰিছিল বা জাপ মাৰি পাৰ হৈছিল নে নে নাৱৰ সহায় লৈ- ছিল বা ৰামসেতুৰ জৰিয়তে আপুনি শ্ৰীলংকালৈ গৈছিল
এ মোৰ ভাৰত মহাসাগৰখন পাৰ হওঁতোনে মোৰ তিনটা জাপ দৰকাৰ হৈছিলে মাত্ৰ তিনটা জাপ তিনিটা জাপত মই ইপাৰ সিপাৰ কিন্তু মোৰ ঘোঁৰাটো বহুত কষ্ট হয়
হয় আপুনি আপোনাৰ ইমান এটা পৰা আক্ৰমিক ঘোঁৰা কোনেও পৰাস্ত কৰিব নোৱাৰিছিলে সেই সময়ত সেই ঘোঁৰাটো আপুনি চোৱা চিতা ব্যৱস্থা কেনেকে কৰিল কি খুৱাইছিল তাক তাক খাদ্য সম্ভৱত
ঘোঁৰাটোৰ চোৱাচিতা ঘোঁৰাটোক তেনেকে খাদ্য ইমান হেৰি সমস্যা হোৱা নাছিলে মানে কি হয় আমাৰ জানেই আমাৰ পিছফালে এখন পথাৰ আছে এখন উ মহা মানে এখন হেৰি আছে হাবি আছে ডাঙৰ বিশাল আৰু তাতে মানে আমি এনেকে ধৰক ঘাঁহ বন এনেকে থাকে তাক অলপ ভৰাই দিওঁ সি নিজৰ মৰ যি মন যায় তাকে খায় গধূলি সময়ত নিজেই নিজে আহি ঘৰ পাই আহি তেনেকেই ইমান তাৰ খোৱা বোৱাৰ প্ৰতি ইমান যত্ন লোৱাৰ প্ৰয়োজন নাছিল।
হয় হয় আপোনাৰ ভাতৃ সদৃশ যি পেটলা শইকীয়া তেখেতৰ তুলনাত মানে আপোনাৰ ঘোঁৰাটোৱ এ তেনেই নগন্য ধৰণৰ খাদ্য গ্ৰহণ কৰিছিল।
হয় হয় হয় তেখেততকে বহুত কম ম মূল্যময় তাৰমানে
এনেকে পইচা ব্যয় হোৱা নাছিলে
হয় এনেই আপোনাৰ ঘোঁৰাটো নিৰামিষ ভোজী আছিল চাগে হয়তো
উ নাই কেতিয়াবা এনেকে মাছ মংহ এনেকে খাইছিল
হয় হয় শুনা পোৱা মতে মানে আপোনাৰ ঘোঁৰাটো বয়স হৈ মৰিছিল যিহেতু তেখেতৰ বয়সত শুনা পোৱা মতে তেখেত অ যি দাঁত আছিল সেই দাঁতৰ ক্ষয় ঘটিছিল যি দাঁত আপোনাৰ ভাতৃয়ে বৰ্তমান তেখেতৰ দাঁতৰ লগত সংলগ্ন কৰি ললে সেই দাঁত কেইটা খয় যাওঁতে আপুনি তেখেতক কেনেদৰে খুৱাইছিল পিঠাগুড়ি খুন্দি খোৱা হৈছিল নে নে বিশেষ কিছুমান ব্যৱস্থা লৈছিল হাতত
উম যেতিয়া তেখেতৰ তাৰমানে মোৰ ঘোঁৰাটো দাঁত ক্ষয় হৈ গৈছিল তেতিয়া মই মানে এনেকে ঢেঁকীত ঢেঁকীত মানে এনেকে পিঠাগুৰি সান্দহগুৰি এনেকে খুন্দি পেলাই মানে মই এনেকে দৈ গাখীৰ বা এৱা গাখীৰ এনেকে মিহলি কৰি তেওঁ তাইক খুৱাইছিলো মানে
হয় হয় আমি যিটো মানে বৰ্তমান সময়ত আমি পাওঁ সৰু সৰু ল'ৰা ছোৱালী খিনি চুপি খোৱা পানীৰ বটল আপোনাৰ বিদ্যালয়লৈ যোৱা দেখো তেনেকুৱা বটলৰো কিবা যোগান ধৰিছিল নেকি
তেনেকুৱা বটলৰ এনেকে যোগান ধৰিবলগীয়া হোৱা নাছিলে তাৰ মানে কি হয় তাৰ মই মোক মুখ খন মেলি পেলাই এনেকে পানী ঢালি দিছিলো মুখত তেনেকেই সি খাইছিল
হয় হয় সেই আপোনাৰ ঘোঁৰাৰ প্ৰজাতিটোৰ নাম কি আছিল
এইটো
হয়
এইটো কৃষ্ণপৰুৱা কাকতি বুলি কয়
অ হয় হয় শুনা পোৱা মতে মানে কিছুলোকে কাইবেৰিয়ান এংলো মাকলা নে কি বুলি আপোনাৰ এটা প্ৰজাতি নাম কয় মই নাজানো বিশেষ ইমান মুখত আৰু যি আহিছে কৈ দিছো
হয় হয় এইটো মানে মোৰ এনেকে, মানে কৃষ্ণবোৰ ঘৰুৱা ডাঙৰীয় পিছ কৃষ্ণ বুৰা ঘোঁৰা বুলিয়ে জানো মই ঘোঁৰাটো বহুত সবল ঘোঁৰা আছিলে কৃষ্ণ বৰুৱা আপুনি এ একেবাৰে উ সৰু পুতেকটোক চিনি পাই নে?
হয় হয় কনিষ্ঠতম পুত্ৰ শুকানী বৰুৱা বুলিও এতিয়া জনাজাত
হেল্ল'
হয় হয় মহিলা ধৰ্মী তেখেত মহিলাসুলভ হয়
হয় আপুনি কৃষ্ণ বৰুৱাৰ সৰু পুত্ৰক চিনি পায়?
হয় হয় আপোনাৰ কনিষ্ঠ পুত্ৰ শুকানী বৰুৱা মহিলা সুলভ ব্যৱহাৰৰ এ এজন ব্যক্তি
হয় হয় হয় হয় তেখেতৰ স্বাস্থ্য যেনেকুৱা ছিল মানে
হই কওক
মানে তেখেতৰ স্বাস্থ্যটো আপুনি তাৰমানে নিজেইটো লক্ষ্য কৰিছে কৃষ্ণ বুঢ় সু সৰু পুত্ৰৰ যিটো মানে তেখেতৰ দেহৰ গঠন যিটো দেহৰ ভাঁজ যিটো সবল বডি সবল হয় হয় হয়
যিটো মানে বাহ্যিক ৰূপ তেখেতৰ সেই বাহ্যিক ৰূপৰ হয় বাহ্যিক ৰূপৰ সদিশে মানে আপোনাৰ ঘোৰাটো আছিল প্ৰায় পয়া ল শকত আপদ নুদুকা
হয় হয় হয় হয় আৰু বহুত উ মানে ঘূৰাতোৱেও মানে তাৰ নিচিনা কিবা কেতিয়াবা কেতিয়াবা অবাইচ অবাইচ যেনেকে মুখৰ পৰা শব্দ উচ্চাৰণ কৰিছিল
হয়
সি মোৰ আজিও এনেকে সন্দেহ হয় সেইটো ঘোঁৰা আছিল নে মানে ছাগলী আছিলে কি যি দিনটো বেছিভাগ সময় কি মুখৰ পৰা ছাগলীৰ নিচিনা বেৰ বেৰ মাতে উলিয়াই
হয় হয় এই ক্ষেত্ৰত আপুনি আপোনাৰ ঘোৰাটোক ঘোম লব লাগিব তে
তেনেকুৱা স্বভাব থাকিবও পাৰে
হয় হয় এই ক্ষেত্ৰত আপুনি আপোনাৰ